অ' হেল্ল'?
অ'।
অ', অ'।
অ', মই কৈ আছিলো কি অ' মোৰ চুলি পৰা তাকলা কৰি দিব মন যায় ইমান গৰমত কিন্তু নোৱাৰি ন' কৰিব।
টকলো বঞ্জো তকলো কৰি দিবলৈ মন যায় নেকি? মোৰ ওচৰততো অপচন আছে কিন্তু আ কি কি মানে মানে মই কৈছো
অ' আচ্ছা অ' অ' অ' অ' অ' অ' মন যায় মনায়।
কিয় মন যায় এই মজা লাগিব কিন্তু দেই একদম
মোৰ ভাবি হাঁহি উঠে। কেনেকা লাগিব? অ', আগতে মানে সৰুতেটো হৈছো।
মোৰ কিন্তু এবাৰ জীৱনত পুৰা তকলো হৈ পেলাই মানে তকলো ন' আৰু আইব্ৰজ টো কাটি দিছো মানে তেনে তেনেকুৱা একদম শুবলৈ মন আছে একদম ক'বাত গায়ব হৈ গৈছো। আইব্ৰজ চাইব্ৰজ কাটি পেলাই ক'ৰবাত মানে এনেকুৱা জেগাত গৈছো য'ত মোক কোনেও চিনিয়ে নাপায়।
উত বুলি ভাবি খেদাই দিব তাৰপৰা হা
ভূত বুলি ভাবিব পাৰে এবাৰ কিন্তু মই এটা ল'ৰাক দেখিছিলো জানে! তাৰ আইব্ৰজো নাছিল তাৰ এইটোও নাছিল তুমি ইমানো বেয়া লগা নাছিল। এবাৰ তেনেকাে থাকিব মন আছে এবাৰ তেনেকা কৰিব মনছে আৰু এবাৰ মোৰ জীৱনত মানে পুৰা দা়ৰি যিমান মানে একদম আহে সিমান একদম এই বহুত ডাঙৰ ডাঙৰ ৰাখে যোয় আৰু চুলিত দাড়ি আৰু চুলি যিমান ডাঙৰ কৰিব মনছে মানে পা পাঁচ ছয় বছৰলৈকে তেনেকুৱা এবাৰ কৰি চাবলে মনছে মোৰ জীৱনত মানে
লাগিব ৰূপণ যে ল'ৰাাৰ ৰূপান
এই দাড়িতেহে ভালকে অহা নাই।
উ' তেনেকুৱা লাগিব ভাবি হাঁহি উঠে ভাবি বেয়া আহ উঠে।
আহিছা ন মোৰ ওপৰত তুমি? চোৱাচোন তোমাৰ ঘৰত গৈ পেলাই চুপ চাপ গৈ পেলাই মই তোমাৰ চুলিখিনি গেইখিনি কাটি দিম টকলো কৰি দিম।
কেনেৱে ভাগি বৈছ
এ নাই নাই হেৰিটো কাটিলে আইব্ৰ খিনি কাটিলে এই মোৰ খাই দিব এই মোক
উম চাবতো কেনেদৰে লাগিব ইছ ৰাম। সুত তাই পৰিব লাগিব আছোৰ
মোক কৈছে পিঠি ফালি দিম বোলে এনিটাইম মাৰো মাৰোকে থাকে মানে
হা। অ', অ', ডাউনলোডটো কৰ ডাউনলোড কৰিলিহে পাবি।
ডাউনলোড
সেইকেইটা মই কাটি দিছো সেইকেইটা মই এইচ ড দিয়া নাছিলো যে
কিয় এইচ ড দিয়া নাছিল?
ক'ত চাৰি খান দেখা নাগে ছিক্সটি নাইন আছে।
ছিক্সটি নাইন আছে নেকি মাই গড।
অ' ভালিছি দে চব ভালছ মইোঠৈছো ভাল হ'ব এ
হও বা কিন্তু দেঞজাৰ দেই।
কি বনাবি মা দালিৰ বাহিৰে বেলেগ কিবা বনা। নাই মাছে
প্ৰথমত মিছা মাছ তাৰপিছত সঁচা মাছ। সত্যবাদী মাছ এইবিলাক বাদ দিয়া
হা।
তহক যে সেইদিনা মই কিবা এটা কৈছিলো মনত আছে নাই।
কি বা?
মনত নাই।
উম হম।
মোৰো মনে নাই কিবা কৈছিলো?
মোৰ নিজৰ কথাই মনত নাথাকে আৰু কি।
মোৰো মনত নাই বোলো কিবা কৈছিলো মই।
উম বাদদে বদ গ বেলেগ কথা পাতো। কি কথা পাতে এইবোৰ কথাই নাই।
কথাই নাই নেকি চিদ্ধা পিঠা চিঠি কথা পাতি দিম একদম বুজছা নাই একদম অই, কিবা এই এইৰ কথা কচোন এইৰ কথা শুনিবলে মন মানে মোৰ কিবা কোৱাচোন এই মানে কেনেকুৱা কি কথা? ঐ কিবা এটা কোৱা আকৌ।
ভাবো ভাবো ভাবো।
ভাবা ভবা ভাবা।
অ', তাই বোলে তাই মানে পুৰা টেনচন যে এতিয়া মানে কি হ'ব আৰু। মানে এইটো ফিজিক্সৰ টিউচনটো
অ', অ', অ', এই এনি টাইম টিউশচন লৈয়ে টেনশ্যন কৰি থাকে।
সেইটোোৱে দিগদাৰ হৈছে মই কৈছো ম মানে টেনশন লৈ কি লা এতিয়া সেইটোতেো ল'ব লাগিব না বেলেগ লৈ লা মানে বেলেগত কৰিও লাভ নাই তাই মানে ভাবি আছে তাই মানে সেইটোত কৰে বুলি এ তাই মানে আমি যটো মানে আগত কৰিছিলো এই ৰ'বত যেন।
আহ আহ
উম আমি যোনটো মানে আগতে কৰিছিলো সেইটো সেইটোত কৰে বোলে তাই। ত' মই কৈছো মান তইতো কৰিলাভ নে মানে তাতে বুজিটো নাপাম কিন্তু কোৱেচনচ খিনি পাম তাই সেইটো সেইটো কথাটো লগাইছে কিন্তু সেইটো মানে কৰি কিনে কি লাভ সেইটো মানে লাভ নাই ন সেইটো। কাৰণ ইমান বোৰ কুৱেশচন দিব কেনেকে পঢ়িম মানে গোটেইবোৰতো মূখস্থ কৰিব লাগিব কাৰণ বুজি একো পোৱা নাই। এইবোৰ মূখস্থ কৰি লাভ কি ন'। কিন্তু এতিয়া যোনটোত মানে গৈ যাই আছো আমি সেইটোত
হ ইমান টান গৈছে ন তোমালোকে মখ হেৰি কৰা চোৱা কোৱেচন বিলাক কেনেকুৱা দিব জানা নাই? আৰে একদম সৰুতে এনেকুৱা কুৱেশচন পাইছিলা ভাবা তোমাক এই টো দিছে মানে এটো দিয়া আছে বি টো দিয়া আছে তাৰপা দি উলিয়াব লাগে প্ৰথম তুমি এ বি টো কৰি পেলাই চি উলিয়াবা চি টো উলিয়াই পেলাই দি উলিয়াবা তেনেকুৱা মানে। ইয়াত তোমাৰ এতিয়াৰ আৰু এটা উপৰত নেক্সট লেভেল যাব পাৰে এনেকুৱা কেশনব পাৰে সি তোমাৰ ক'ব এইটো এইটো হৈছে মানে এ আৰু বিৰ কিবা এটা মানে হৈছে ইমান টাইমত হৈছে তুমি সেই টাইমৰ বস্তুটো কিমান মানে এইটো টাইমত ইমান হৈছে সেইটো টাইমত কিমান হ'ব মানে এইটো বা সেইটো লকে এক ছেকেণ্ডত কিমান ত তুমি সাত ছেকেণ্ড লৈ গৈছা ত এক ছেকে সাত ছেকেণ্ড কিমান হ'ব এতিয়া তুমি তাৰ প্লাছ নহয় তাৰ ডিফাৰেন্সটো উলিয়াব লাগিব এক সাত ছেকেণ্ডত যিমান ওলাইছে সিমান উলিয়াব লাগিব তাৰ পাছত আৰু সেই দুটা মাইনাচ কৰি দিব লাগিব মানে বুজিছা নাই মানে এনেকুৱা কুৱেচন আহিব পাৰে সেইটোৱে কৰি থাকিলে কৰি থাকিলে তোমাৰ নিজে
অ কৰি থাকিলে হ'ব আমাৰ কৰিবৰ কাৰণেও হেৰি নাই মানে একো মাথাও নাই যে মানে কেনেকে কৰো কি কৰিম সেইটোও গম নাপাও ইমান হেল্পলেছ
পঢ়িলে মাথা আহি যায় বুজিছা নাই তোমালোকে এনেই ভাবা
টো মানে সেই নাই ন মেইন কথা সেইটোয়ে মানে একো না কোনোবা পঢ়াব কাৰণে আছে না ভিডিঅ' নাই নাই মইতো পঢ়িছো বহুত কেইদিন পঢ়িছো ফিজিক্স মই
মোৰো নাই ধৈৰ্য এইটো বেলেগ কথা মোৰতো অলপো ধৈৰ্য নাই
বাৰু পঢ়ো মই কিন্তু পি দব্লিও পঢ়িছো কিন্তু তাৰে বুজি নাপায়
অ অ
এই পি ডাব্লিউৰ সেইজন যোনজন ছাৰ হয় অ সেইজন যোনজন ছাৰে পঢ়াই
এমাৰটো নেকি আমাৰ এমাৰ এমাৰ যে আছে
নহয় নহয় আৰ ডি চাৰজন নামটো মানে সেই নহয় নিকনেম আৰু অ সেনেকে কয় ত সেইজন ছাৰে মানে ইমান ফাল্টো বুজাই এক্দম ফাল্টু বুজাই
এইবিলাক হেৰিবিলাক নাচাবা এটা আছে আৰবিন্দ বুলি আৰবিন্দ একাডেমি ৰবা মই তোমাক নামটো দি দিছো এইটো চাবা এইটো দি তুমি বুজি পাবা চাগে মই বুজি পাইছিলো মই মানে বহুত কেইটা চাইছিলো হা মই বহুত চাইছিলো অ এটা মুনিল ছাৰ বুলি আছে সেইটো চাইছো কিবা
অ নাম নাম নাম কৈ আছা নাম নকবা
একো নাই ছাৰ হয় আৰু এম ছাৰ এটা আছে এটা বেলেগ বেলেগ বহুত ছাৰ আছে চালো কিন্তু মই মানে লাষ্টত গৈ এইটোত এইটো দি ভালকে বুজি পাইছিলো মানে আৰু ধুনীয়াকে বুজাই দিছিল মানে এটা এটা টপিক কে বুজাই এইটো আৰু এইটোদি নোটছটো ভালকে আহি যাব তোমাৰ
অ
মই এই কিমান কৈছো এই এই মানে বহুত এলাহ এলেহুৱা মানে এই
মোৰ জাষ্ট লাগে কাৰণ মানে এইখন মোৰ বহুত টেনচন লগে যে মোৰ এই যেতিয়া মানে ইলেভেনৰ লাষ্ট লাষ্টৰ এক্সাম আৰু এই ফাইনেল এক্সামটো তেতিয়া মানে যেতিয়া মই পঢ়িব বহিছোঁ তেতিয়া মই গম পাইছো মই কিমান হেল্পলেছ মই একোকে নাজানো মোৰ ইমান বেয়া লাগিছে সময়ত তেতিয়া মই ভাবিছো নাই ফিজিক্স খনটো কৰিব লাগিব ফাৰ্ষ্টৰ পৰাই ত সেনেকে মানে পুৰা কৰি যাই আছো কিন্তু মানে বুজি নাপাওঁ একো যদি মানে এইখিনি যদি বুজি পাইছো ফাৰ্ষ্টত নহয় ফাৰ্ষ্টৰ খিনি যদি বুজি পাইছোঁ তাৰ পিছত কৰিলোঁ না ত মানে সেইটো টপিক হৈ গ'ল তাৰপিছত ছেকেণ্ড টপিক টো যেতিয়া আহে ন ফাৰ্ষ্টৰ টপিকটো যেতিয়া মই আৰু একবাৰ মানে ৰেভিচন মাৰিবৰ কাৰণে গোটেইখিনি হৈ যোৱাৰ পিছত গোটেইখিনি খেলি মেলি লাগি যায় আৰু কুৱেশচনবোৰত মই বুজিয়ে নাপাওঁ কেনেকে কি হ'ব সেইটোৱে মেইন কথা বহুত দিগদাৰ লাগি যায় মানে মেইন মেইন কথাটো হৈছে মানে মই লেংগুৱেজটো নাজানো কেনেকুৱা কি হয় মানে মেটছৰ যেনেকে এটা লেংগুৱেজ থাকে সেইটো পতকে বুজিব নোৱাৰি না তেনেকুৱা মই বুজিব নোৱাৰো এতিয়া মানে মেইন কথা হৈছে মই নকৰো প্ৰেক্টিচ নকৰো মানে এই প্ৰব্লেম চমবোৰ মই প্ৰেক্টিচ নকৰোঁ সেইটো কাৰণে এনেকুৱা মই যদি মানে প্ৰেক্টিচ কৰি থাকো সদায় যদি পাঁচটা বা দহটা মান যদি কৰো না তেতিয়া মোৰ হৈ যাব কিন্তু মোৰ কৰা হোৱা নাযায় মানে মোৰ থিয়ৰি খিনিতে মানে ইমান যায় যে মই প্ৰেক্টিচ কৰিবই নোৱাৰো হোঁ
তোমালোকৰ এইটোৱেই ভুল হয় মই ভালকে গম পা অ মই আহিছো ন ময়ো এইটোৱ ময়ো এলেহোৱা মানে চোৱা প্ৰথমতে কি কৰিব জানা প্ৰথমৰ যোনটো ষ্টেপ থাকে এইটো এক একদম এই মিনিমাম বুলি কয় যে সেইটো হয় মানে বুজছা নাই। প্ৰথমে তুমি লেকচাৰ চালা হয়নে নহয়? প্ৰথমে তুমি লেকচাৰটো চালা হম লেকচাৰটো চাই পেলাই অ তাৰ পিছত তুমি তাৰ যোনটো মানে তাত যি দিয়া নোট সেইখিনি ভালকে লিখিলা তাৰপিছত তুমি বুকৰ কুৱেশচনছখিনি কৰিবা বুজি পাইছানাই বুকৰ যোনটো ইণ্ডেক্স থাকিব তাৰ পিছত পিছফালৰ এক্সাৰচাইজ খিনি থাকিব একজামপলচ থাকিব সেইখিন কৰিবা সেইখিন কৰাৰ পিছ তুমি পি ৱাই কিউ খিনি কৰি ল'বা সেইখিনি কৰাই সেইখিনি যদি বেমাৰ হৈ গল বুজছা নাই?
অ নাজানো মই কি জানো? আছা ম ভালকৈওত কব পাৰা।
অ অ দেখছো মই দেখছো অ ম ফুৰিব যাব দে অ। অ থাকক দে ৰঙা মাতিছিলোদে নিজে ঘৰ বনাবি নিজেকে ত ঘৰ বনাবি। অ অহ অহ।
মোৰচৰত সেমান খাই নাথাকিবি মোক অশান্তি লাগে অ। হেল্ল'
অহ হেল্ল।
উম হম কোৱা।
কি কম?
কিবা কৈছো এইটো হেই কিবা একজাম্পল ইণ্ডেক্সৰ সেই কুৱেশচন বোৰ কৰিব দিছা হম।